হেল্ল, অ', কি কৰি আছা?
এ এনেই মোবাইলটো চাই আছিলো, এনে মোবাইলটোৰ ওপৰত কিছুমান বাট তৰি চাই আছিলোঁ। তাকে ভাত খালি? অ', খালো। তই খালি নে নাই?
অ', খালোঁ, খালোঁ। এ তোক এটা কথা সুধবাহে ফোন কৰিছিলো। হা, কি মানে এটিয়া এতিয়া আমি, আমিয়ে আমাৰ লগতে কৈছো ধৰ আমিটো ইণ্টাৰনেট ইমান খিনি ব্যৱহাৰ কৰি আছো ন আমি আজিকালিতো আমি ইন্টাৰনেট নহলি চল বাই নৰো বুলি কলি কব পাৰি।
উম, নৰো একদম নৰো।
একদম নৰো দিনে ৰাতিয়ে আমি আচলতে আজিকালি এটা সময় উলিয়াই লৈছো ধৰ আমি এইখিনি টাইম ইণ্টাৰনেটত ল'ম আৰুো কেতিয়াবা এনেকুৱা হৈ যায় যে সময় কেনকে যায় গম নাপাও, তাৰ ফলত আমি বহু খিনি বস্তু মানে মিচ কৰি দিওঁ।
অ', বহুত বস্তুৱে মিছ কৰি দিওঁ, এতিয়া ইণ্টাৰনেটটো আমাৰ আধুনিক যুগৰ এক মহান আৱিষ্কাৰ বুলি মই ভাবোঁ আৰু সেয়াই, আৰু আমাৰ য়াত বহুত তৰ জীৱন মানে হল বহুত সহজ কৰি সহজ কৰি তুলিছে, বহুতৰ বুলি নকওঁ মানে যাৰ তাত ইণ্টাৰনেটৰ ব্যৱস্থাটো আছে যাৰ লগত, তেখেতলোকৰ মানে ব্যৱস্থা- মানে সিহঁতৰ বহুত সহজ কৰি পেলাইছে জীৱনটো। বহুত সহায় কৰে ইণ্টাৰনেটে। আটাইতকৈ ডাঙৰ সুবিধাটো যদি আমি মানে ইণ্টাৰনেটে আমাক সহায় কৰা বুলি ভাবো তেতিয়া আমি ইয়াৰ মুহুৰৰ্তত আমি যিকোনো তথ্য় আমি লাভ কৰো। বিভিন্ন দেশৰ হওঁক বিভিন্ন ঠাইৰ হওক অ', শিক্ষা হওক, বিজ্ঞান হওক স্বাস্থ্য, খেল ধেমালি হওক, সকলো বিষয়ে আমি সহজতে পাও। কিন্তু আগৰ দিনত মানে এ আগ- মানে নতুন প্ৰজন্মৰ কাৰণে বহুত ভাল হৈছে, কিন্তু মানে আগৰ প্ৰজন্মক খিনিৰ কাৰণে অলপমান হেৰি আৰু কাৰণ আগতে ইমান নাছিল ন এইবিলাক এইটো বস্তু চলা নাছিল। এতিয়াহে মানে প্ৰচলিত হৈ পৰিছে ছবতে। উম।
হা? কি কৈছা হেল্ল?
হেল্ল শুনা নাই।
হেল্ল হেল্ল।
অ', ৰ ৰ হেল্ল।
কি কৈছা।
অ', আমি যেতিয়া সৰু আছিলো আগৰতে বস্তু ত' তেতিয়া মানে ইমান খিনি ইন্টাৰনেটৰ কাৰ তেতিয়া মোবাইলতটো ইমান প্ৰচলিত নাছিলে।
অঁ'।
অ', ইটা মানে ইণ্টাৰনেট বুলি ক হেল্ল শুনিছা।
আজি আজ আজিকালি পূৰা মানে ইণ্টাৰনেটতে থাকে মানে বেছিভাগ সময় তোমাৰ ইণ্টাৰনেটতে থকা যায় আৰু।
অ', অ', সেইটোয়ে।
উম।
আৰু আমাৰ ধৰ ইণ্টাৰনেটৰ ইণ্টাৰনেট বুলি ক'বাক সুধিলি ইণ্টাৰনেটৰ চব উ ভালো আছে কিছুমান ভাল ব্যৱহাৰ আছে আৰু কিছুমান বেয়া ব্যৱহাৰো আছে না। ত' এতিয়া তই আহ মানে কি বুলি ভাবা আৰু ভৱিষ্যতত আমাৰ মানে এই যে ইন্টাৰনেটটো ওলাইছে ভৱিষ্যতত যিখিনি ল'ৰা ছোৱালীয়ে পাব বা আহি থকা যিখিনি নতুন প্ৰজন্ম। সেই খিনি কাৰনে ধৰি লোৱা মানে এ বস্তুতোক অ', ব্যৱহাৰ কৰিবা লাগে বা কেনেকে নালাগে কিবা অলপ কব পাৰিবি নেকি।
মানে ইণ্টাৰনেটটো এতিয়াতো আমাক নতুন নতুন দক্ষতা শিকিব সহায় কৰে হা মানে ভাষা শিক্ষা হওক কম্পিউটাৰৰ দক্ষতা হওক সংগীত ৰন্ধন ডিজাইন আদি বহুত বিষয়ত মানে ইণ্টাৰনেটৰ জৰিয়তে আমি শিকিব পাৰোঁ আৰু ইণ্টাৰনেটৰ মানে এতিয়া নতুন প্ৰজন্মক কি কবি বুলি কলি মানে নতুন প্ৰজন্মইও শিকক। কিছুমান যিবিলাক ধৰ সঠিক ব্যৱহাৰ কৰক ইণ্টাৰনেটটো। মানে উ তেওঁলোকেও জানে নতুন প্ৰজন্মইতো আমাক কৈ বেছিকৈ জানে যে তেওঁলোকে কি কৰিলে মানে কি নকৰিলে ভাল কি কৰিলে মানে বেয়া স সেইটো কথা এতিয়া মই কম যি ইহঁতেও মানে সঠিকভাৱে ব্যৱহাৰ কৰক ইণ্টাৰনেটটো সেনেই ইণ্টাৰনেট এইটো বেয়া বেয়া বস্তু নহয়। যদি সঠিকভাৱে ব্যৱহাৰ কৰে ভালে হয়, বহুত সহায়ক হয়। তেওঁলোকে পঢ়াৰ কথা চাব পাৰে বা খেলাই হওক কিছুমান কলো নহয় ডিজাইন ডিজাইনৰ কথা কথা যাৰ যাৰ য'ত মন। কিবা তোমাৰ ভৱিষ্যতৰ কথা জানিব পাৰে। বিজ্ঞানৰ কথা জানিব পাৰি।
এতিয়া ধৰ এতিয়া আমি মানে ইটাৰনেট আমি যেতিয়া ব্যৱহাৰ কৰিছো ধৰ ক ক'ভিড যেতিয়া হৈছে তেতিয়া বেছি ইন্টাৰনেটৰ ব্যৱহাৰ কৰা হৈছো আৰু কাৰণ অনলাইন ক্লাছ ৰ যোগ আছিল তেতিয়া সেইখিনি টাইমত গোটেইখিনি শিক্ষক ইণ্টাৰনেটৰ যোগেদি যি খিনি শিক্ষা প্ৰদান কৰিছে।
উম।
ত' এতিয়া আ, আমি সেইখিনিত টাইমৰ পৰা পাইছোঁ আৰু ইণ্টাৰনেটটো কিন্তু এটায়া যিগিলা আছে আ বহু তে তোমাৰ কি কৰে ইণ্টাৰনেটটো বেয়া ব্যৱহাৰ কৰে। ভাল ব্যব অ অ' ভাল ব্যৱহাৰ কৰাতো আছে বাৰু, ভাল ব্যৱহাৰো আছে কাৰণ আজিকালি বিভিন্ন ধৰণৰ বস্তু ওলাইছে যাৰ দ্বাৰা আমি মানে জ্ঞান আহৰণ কৰিব পাৰোঁ বুলি ক'লেও ভ নহয়, অকল বোলে জ্ঞান নহয় গোটেইখিনি কথা, চব তই বাতৰি হওঁক, জেনেৰেল নলেজ হওঁক
তই কোৱাটোও হয় আৰু এতিয়া চাবি এই শুন চানে নাই মই নাজানো, মানে এই যে অনলাইন গেম খেলি কিছুমান মানুহ মৰি আছে। পাবজি হওঁক কিবা হওঁক কিবা হওঁক তেনেকুৱা বহুত মানে বহুত এইটো বেয়া লাগা মানে বেয়া লগা কথাও যিহেতু মানে সিহঁতে এটা গেমৰ কাৰণে মৃত্য ত্যুবৰণ কৰে, আত্মহত্যা কৰে কিছুমানে। আৰু এটা ফোন কল, মই এদিন নিউজত পালোঁ ফোন এটা নিদিয়াৰ কাৰণেহে
এটা মানুহতো কিমান কিমান ভিতৰলে সোমাই যাব পাৰে যে নিজক মানে নিজে
পাহৰি যায় অ'।
নিজক পাহৰি উম, এতিয়া মাক দেউতাকে সৰু পৰা ডাঙৰ কৰিছে ত' সৰু পৰা ডাঙৰ কৰা মাক দেউতাকে কিমান এটা দুখ পাব পাৰে। তৌ সিহঁতে মানে মাক দেউতাকৰ কথা কিয়া নাভাবে মই বুজি নাপাওঁ। এই কাৰণ ইণ্টাৰনেটটোত আজিকালি আমি সঁচা মিছা বহু কথা দেখা পাওঁ বা শুনা পাওঁ। অ' সঁচা বহুত তে সঁচা কথাও দিয়ে বা বহুতে মিছা কথাও ভুৱা প্ৰচাৰ চলে না।
অ' সেইটোৱেতো। এইয়া কিছুমান চাইবাৰ অপৰাধ আছেনে? যে হেকিং, ভোৱা ফোন কল, অ' টি পি বিচাৰি ফোন কৰে বা এনেকুৱা টাইপ পৰ বস্তু তেনেকুৱা বহুত মানে এ, কে তোমাৰ বেংকৰ ডিটেইলছ ল'ব অমুক অমুক অমুক লোন টাইপৰো কিছুমান আহে ভুৱা, এইবিলাক চাইবাৰ অপৰাধ না। সেইবিলাকৰ পৰা আমি আ, মানে সাৱধানে চলিব লাগে, কিছুমান শক্তিশালী পাছৱৰ্ড মানে ব্যৱহাৰ কৰিব লাগে। আৰু অ টি পি কাকো দিবা নালাগে। অচিনাকি লিংকত আমি ক্লিক কৰিব নালগে। এই তাৰ মাজতে পিও হৈয়ে আছে, হৈয়ে আছে। এইবিলাকৰ মানে বহুত প্ৰভাৱ পেলাই মা ইণ্টাৰনেটত বহুত প্ৰভাৱ পেলাইছে মানুহৰ। ফেক নিউজ বা ভুৱা বাতৰি দি দিয়ে বহুতে।
অ' হয় বাৰু। এতিয়া এতিয়া তই কি ভাবা, ধৰ আমাৰ কিছুমান বহুত বাচ্ছাই কি কৰে মানে মাক দেউতাক ইমানখিনি গ মানে কি আৰু আমাৰ আগৰ যিটো প্ৰজন্ম বা আমাৰ মা দেউতা ইমানখিনি, ইমানখিনি নাজানে, মোবাইলৰ কথা ইমানখিনি নাজা জানে যিহেতু আমাক লাগে কাৰণে কিনি দিছে বা আমাৰ যাতে ভাল হওঁক তাহাত মানে তেওঁলোকে এইটো কথা ভাবিয়ে কৰিছে, কিন্তু বহুতৰ মাক, দেউতাকে নিজৰ ল'ৰা, ছোৱালীক মোবাইলটো দিছে আৰু তেওঁলোকে ভাবিছে আৰু নিজৰ ল'ৰা, ছোৱালীক বিশ্বাস কৰে আচলতে এ, পঢ়ি আছে বুলি ভাবে, কিন্তু সেই ল'ৰা, ছোৱা বা এনেকুৱা যিটো বেয়া ব্যৱহাৰে কৰিছে, ভাল ব্যৱহাৰ কৰিলে বাৰু ভালেই।
অ', সেইটোৱে চাব লাগব, অ'। সেইটো মাক, দেউতাকৰ ভুল, মাক, দেউতাকে নাচায় অক অকল মোবাইলটো দিলেতো নহ'ব বা এনকে দিলে কম্পিউটাৰটো দিলেতো নহ'ব। তাতে চাব লাগিব যে, পঢ়িছানে নাই, পঢ়া হৈছেনে নাই, কি পঢ়ি আছা, কি কৰি আছা, যদি নাচায়েই তেতিয়াহ'লেতো সেইটো আৰু নিশ্চয়, ল'ৰা, ছোৱালীগিলাক বেয়া হৈ যাব। অভিভাৱকে য-যি তদাৰক নাথাকে, মানে কি বুলি ক'ম এতিয়া, সাৱধান হৈ নাথাকে তেনেকে শিশুসকলেতো বেয়া বচ ভাবোয়ে বা ইণ্টাৰনেটৰ প্ৰতি আসক্ত হৈ যাবই না।
হেইটোৱে এতিয়া তই ভাবা নাই যে, ইণ্টাৰনেটত এনেকুৱা কিছুমান আ, ধৰ ৰুলচ বা নিয়ম বনাব লাগে যিবিলাকক তোৰ উম, যিগিলাক মানে এইখিনি সময়ে তই ব্যৱহাৰ কৰিব পাৰিবি এনেকুৱা ধৰ কিছুমান এই, নিয়ম বনাবা লাগে বুলি ভাবানে?
অ', সেইটো মই বিচাৰ ভাবোঁ দেই, কাৰণ এ, বাহিৰৰ দেশ ত, মই দেখা পাইছোঁ যে, পোন্ধৰ বছৰৰ বা ষোল্ল বছৰৰ ল'ৰা, ছোৱালীৰ কাৰণে ইণ্টাৰনেট বেণ্ড বন্ধ কৰি দিছে। আৰু ইমান সময়ৰ পৰা, ইমান সময়লৈ ব্যৱহাৰ কৰিব পাৰি সময়সীমিত ব্যৱহাৰ কৰিব পাৰে, শিক্ষামূলক কামত অধিক ব্যৱহাৰ কৰিব পাৰি, বেলেগ কামত আ, মানে অলাগতিয়াল কামত ব্যৱহাৰ কৰিব নালাগে, তেনেকুৱা মই বহুত দেখা পাইছোঁ, ত' সেইটো আমাৰ দেশতো কৰিব লাগে।
তেতিয়াহ'লে মানে দেশখনৰ অলপ উন্নত হ'ব, দেশখনৰ প্ৰতি কি আৰু জনত তাৰ উন্নত হ'লি, মানুহৰ উন্নত হ'লি, এনেও দেশখন উন্নতি হ'ব।
সেইটোয়ে, সেইটোয়ে এতিয়া আমাৰো দেশখনত ধৰি ল কাৰ আমাৰ মানুহবিলাকে বুজি নাপায় আচলতে, মানে দেশখনতো এটা মানুহে সলনি কৰিবা নোৱাৰে, গোটেই দেশখন এটা মানুহে সলনি কৰিবা নোৱাৰে।
অ', নোৱাৰে।
সময়ত ভাৰত এতিয়া অসমত ভাৰতবৰ্ষখন এনেকুৱা এখন দেশ, যিটোত বহুত জনজাতি চবতকে বেছি থকা দেশ আৰু হয়নে? ত' তাৰে গোটেই মানুহে যদি নিজে সজাগ হৈ কেনে গোটেইখিনি কাম মানে এই হাতত দায়িত্বটোৰ মানে তুলি লয় যে, অ', আমি আমাৰ ল'ৰা ছোৱালী ইখিনি সময় দিম, বা মোবাইলটো ব্যৱহাৰ কৰবা নিদো বা এনেকুৱা ধৰণৰ হয় কোনোবা এতিয়া ধৰ কোনোবা এটা মন্ত্ৰী হওঁক, বা কোনোবা এটা ডাঙৰ মানুহ বা, যিকোনো এটা শিক্ষকেই এই কথাটো কৈ থাকিলি নহ'ব মাক, দেউতাকে এই কামটো ঘৰত কৰবা লাগিব আচলতে।
অ', এইটো মাক দেউতাকৰো দায়িত্ব অকল বা অকল মাক, দেউতাকৰ দায়, দায় দিলেও নহ'ব, কাৰণ ল'ৰা, ছোৱালীটোৱে নিজেও জানিব লা মোৰ নিজেও বুজবা লাগবো যে, মই এইটো কৰব লাগব, মই এইটো কৰব লাগব, এইটো কৰিলে বেয়া, এইটো কৰিলে ভাল। সেনেকুৱাতো বুজবা লাগব না? এ সেনেকে আৰু এতিয়া নুবুজিলেও যাক নুবুজে আৰু বুজিটো লাভ নাই। এতিয়া বুজাবিলাকে ভালকৈ কৰিলেই হ'ল।
উম, উম। দে বাৰু কলি কৈ ভা মানে কথাখিনি শুনি ভাল লাগে। তোৰ পৰা জানিও ভাল লাগিল।
এইটোৱে কিন্তু মানে, এটা বহুত প্ৰভাৱ পেলাই আছে দেই, এক চাইডৰ পৰা চাব গ'লে। আৰু এক চাইডৰ পৰা চাব গ'লে বহুত ভালো।
এতিয়া কেতিয়াবা চিন্তাও হয় ধৰ, ভৱিষ্যতত যিখিনি লৰা ছোৱালী আহিব সেইখিনি কি হব মানে ভাল হ'ব, কিন্তু আৰু যিখিনি বেয়া হিচাপে লয় সেইখিনিৰ কি হ'ব।
অ' সেইখিনি আৰু কি হব, উন্নতি নহব সেইয়াই আৰু। অধপতনে যাব বুলি কয় যে সেই সেনেকুৱাই হ'ব আৰু উম। আহ দে হ'ব দিয়া পিছে।